যেনে।
অ', পাইছোঁ, পাইছোঁ।
অ', কি কৰিছা?
এ, আছোঁ এনেই বহি।
গৰম কেনেকুৱা লাগিছে তোমালোকৰ তাত?
এ, বহুত গৰম।
অ', অ'। এই মই ৰুমতে আছোঁ বহি আছোঁ।
গলো। আজি নাযাওঁ নেকি? আজি যাব মন যোৱা নাই, যিহে ৰ'দ দিছে।
তাকেইতো। সেইপিনে জীয়াদল মুখৰপিনে যাব লাগিছিলে চোন।
যাব লাগিছিলে! উম, চাই লওঁ আৰু।
ভাল লাগিব তাত বহুত অ'। তাকেই গৰম বেছি হয়। উম, হুম। এইটো কাৰণেতো আজিকালি মানে গছ-গছনি বহুত জৰুৰী ৰোৱাটো ন? গছ-গছনি ৰুৱই লাগেই মানে।
মোৰ এতিয়া ঘৰতে গছ-গছনি নাই, ছাঁ নাই।
সেই তাকেইটো এতিয়া, স। সপ্তাহত মানে এজোপা দুজোপা গছ ৰুব ৰুই থাকিব লাগে আৰু। মানে যি। কোনো মানে যেতিয়াই বৰষুণ দিয়ে, তেতিয়াই দিব ৰুব লাগে।। হয়, হয়। ভালো লাগে তেতিয়া গছ-গছনি
হয়, হয়।
এতিয়া, খোৱা-বোৱা হ'ল?
খালোঁ। খাবই মন নাযায় নহয় এই গৰমত।
এই তাকেইটো। কিবা ৰেচিপি বনাইছা নেকি?
ৰেচিপি। বনোৱা নাই এতিয়ালৈকে, বনাবলৈ থৈ দিছোঁ। নেমু-নেমু আনি।
নেমু আনিছা নেকি? নেমু আছে।
উম, নেমু আছে।
অ', ঘৰত আছেনে? অ', অ', অ'। এইটো ভা- লাগিছেনে নাই?
লাগিছে, ভালেমান লাগিছে নেমু।
অ বেচা হয় নে নহয়?
খাব পৰা হয় আৰু জোল চোল ঠিকেই ওলায়।
অঁ ভাল আৰু ন।
বজাৰত দাম চাম নাপায় আকৌ সেইটো কাৰণে দামো কম।
টো আজিকালি মানে। ফাৰ্মিং কৰিবলো বহুত এলাহ হৈছে কাৰণবিলাক। কি হয় মানে যিবিলাকে কৰে সিহঁতে সঠিক দামটো নাপায়গৈ আকৌ। যিবিলাকে বেচে আকৌ সিহঁৰ দামত বেছগৈ তেনেকুৱা হয়।
হয়, হয় উম।
মানে গ্ৰাহকে দামত কিনিব লগা হৈছে এইপিনে যি ধৰণে খেতি কৰিছে সিহঁতে উচিত মূল্যটো পোৱা নাই। এইটো কাৰণে কি হয় আজিকালি মানুহে মানে এইবোৰ কৰিবলৈ এলাহ লাগি গৈছে।
উম।
এইবিলাক এটা নিৰ্ধাৰণ কৰি দিব লাগে চৰকাৰেও হয়ে নহয় প্ৰশাসনেও এটা কৰিব লাগে ইমান টকাত
ডেন সঠিক দাম পালেহে খেতি কৰি ভাললাগে। কষ্ট কৰি তেতিয়া ভাল লাগিব।
ফলটো পায় যদি এ, নেমু এটাত যদি এটকাও দিব নিবিচাৰে এতিয়া কিমানো লাগেনে মোৰ হয় নহয় এবছৰ ৰখিব লাগে তাতো। এই তেনেকুৱা ধৰণে হৈছে।
ভালে মান আছে এটকাকেও দিব নিবিচাৰে আকৌ।
নিবিচাৰে, নিবিচাৰে। এইবোৰ প্ৰব্লেমৰ কাৰণে মানে খেতিয়কৰ মানে পুৰা
উম।
অসুবিধাত প পৰিণত হয় আৰু ইিহঁতে কৰিব মন নোযোৱা হৈছে কৰিব মন নোযোৱাৰ ফলত কি হৈছেগৈ এই কিছুমান পুঁজি পতিবিলাক কোম্পোনী হয়, নহয়। ব্যৱসায় মানুহ মানুহবিলাক মানে বেছি ধৰণে কৰে তাৰপিছত সিহঁতৰ মানে
বেছি উৎপাদন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কেমিকেল জাতীয় বস্তুবোৰ দি এইবোৰ খাই খোৱাৰ ফলত মানুহৰ বেমাৰ আজাৰো বেছি হৈ গৈছে।
আ হাজাৰো বেছি হয়।
উম এইবোৰৰ কাৰণে মানে এইবোৰ মানে নিজে চাব লাগে আৰু।
দামটো যদি অলপ দামটো দিব পাৰে তেতিয়াহ'লে গছ ৰোৱাও হ'ব বেলেগ খেতি
চবখিনি হ'ব খেতি কৰাও হ'ব। মানে এইবোৰ মানে নি নিবিকিলেও আমি বেচিব কাৰণে নহ'লেও নিজৰ খাবৰ কাৰণে এইবোৰ কৰি ল'ব লাগে আৰু। যিকোনো চব্জি খেতি হওঁক ফল মূল হওঁক হয় নহয় যাতে যেন মানে বজাৰৰ পৰা কিনিবলগীয়া নহয়
হয়।
এইবোৰ মানে নিজে কৰিলে ভাল আৰু তুমি তেনেকৈ ফাৰ্মিং চাৰ্মিঙত কিবা এ এই ভ ভাল পোৱা নে নোপোৱা।
অ', ভাল পাওঁ ভাল ফাৰ্মিং কৰিতো
অ', বহুত বহুতখিনি থকা উপাৰ্জনো কৰিব পাৰি আৰু মনো ভাল লাগে ন বহুত
হয়, হয়। এতিয়া এই গৰমত আৰু সঠিক দামো নাপালে মানে ফাৰ্মিং কৰিও বেয়া লে
উম, বেয়া লাগিব হ'লেও মানে তই ভালকে যদি কৰা হয়। এ বজাৰতো মানে আমি চাই ল'ব লাগে আৰু নিজে কৰিব পৰা হ'ব লাগে বজাৰ নিজে বেচিব পৰা হ'ব লাগে এটা অলপ ভাল ধৰণে তেনেকৈ কৰিব লাগে আৰু আগৰ মানে বজাৰ কৰা নিচিনা বেপাৰ নিচিনা মোনাটো লৈ পেলাই চাইকেলত ভৰাই লৈ গ'লে নহ'ব মানে অলপ স্মাৰ্টলি কৰিব লাগিব আমি হয়ে নহয়।
হয় হয়
যিকেইটা আজিকালিতো অনলাইন প্লেটফৰ্ম বহুতখিনি আছে মানুহে এতিয়া এ যিকোনো এটা অজুহাতত মানে ওলাই যাব মন নকৰে তে ৰ'দ দিছে বুলি বজাৰলৈ যাবলে মন নাযায় তাতে যদি ফ্ৰেছ চব্জিবিলাক ভাল সতেজবিলাক যদি গাঁৱৰ পৰা জৈৱিকভাৱে কৰা যিবিলাক খেতি বাতি হয় নাই শাক পাচলি এইবোৰ আমি যদি অনলাইন ছিষ্টেমতে ঘৰলৈ দি দিয়া হয় তেতিয়া মানে বহুতখিনি ডেভেলপ হ'ব তেনেকেও
হয় হয়
এ লকডাউন তেনেকুৱা এটা ওলাইছিলে নেকি এইটো মানে আপগ্ৰেড কৰিবগে লাগে এপবোৰ মই তেনেকুৱা এটা চিন্তা কৰিছোঁ মানে
হয় হয় কৰিব লাগে এইটো
বাৰীখন এনেকুৱা হ'ব লাগে দেই বাৰীখন মানে বাৰীতে লাগি থাকিব লাগে যেতিয়া কল আহি গ'ল যেতিয়া অৰ্ডাৰ আহি গ'ল নহয় তেতিয়া কিনি দি পেলাই পতাপত দি দিবগে লাগে তেতিয়া এই কিনোতা জনো সতেজ পল মূল পাল এই কিবা বস্তু পালে এই মানে বিক্ৰেতাজনৰো মানে ইমান লোকচান নহয় সিটো আগতীয়াকে ছিঙি থব নালাগে যিমান পৰিমাণৰ লাগে সিমানখিনি ছিঙিব লাগে ধূপ পঠিয়াই দিব লাগে
সেইটো কাৰণে আকৌ ফাৰ্মখন তহঁতেতো থাকিব লাগিব ফাৰ্মটো
অঁ ফাৰ্মখন তাকে মানে এই ওচৰতে থাকিব লাগে টাউনৰ ওচৰে পাঁজৰে দুই তিনিবিঘা পাঁচ বিঘা মান হলে হৈ যায় দেই বেছি নহয় দহ কিলোমিটাৰ প পোন্ধৰ কিলোমিটাৰ ভিতৰত আমি পটকেমে দহ দহ মিনিট নালাগেতো টাউনলে যাব হয় নাই আগত ফোন কৰি দিলে পইচা দি দিলে এই অনলাইন মাৰি দিয়ে বা তাতে কেছ অন ডেলিভাৰী কৰিলেও এইটো প্ৰচেছটো কৰিলে ভাল হ'ব কিন্তু আজিকালি যুগত কি হয় মানে ফাৰ্মিঙৰ এইটো মন নাযায় তাতে আকৌ যদি সঠিক য জৈৱিকভাৱে কৰা বস্তুবোৰ যদি দেখি পায় আকৌ তাৰ পাৰ্গৰ নিচিনা কৰি দিব লাগে কেতিয়াবা অহা যোৱা কৰে মানে চাব পৰা অৱস্থা কৰিব লাগে ফাৰ্মিং চাব মান যায় তো মানুহৰ বহুত ভাল লাগে এইবোৰ চাব দিব লাগে তাৰ পৰাও এবাৰ চোৱাৰ পিছত মানে কিনি থাকিবা আৰু গম পাবতো এইটো যে জৈৱিকভাৱে কৰা হৈছে কোনো চাপ্লাই বস্তু নহয় এইটো তেনেকুৱা টাইপৰ মানে তেনেকুৱা চিন্তা কৰিব পৰা যায় কিন্তু আমি
নিশ্চয় মোৰ মাটি অলপো খালী আছে মই তাত কি লগাম জানো
সেই এইবোৰ লগাও এই এনেকুৱা হয় আজিকালি দেই ইণ্টিগ্ৰেট ফাৰ্মিং কৰিব লাগে মানে ফাৰ্মিংটো এনেকুৱা হয় এতিয়া সেই ওপৰত চাংটো দি পেলাই তলত এইটো কি আদা হালধি ৰুই দিব পাৰি কচু ৰুই দিব পৰা যায়
হয় হয়
তাতে মানে এটা অ যি টা লগাব পৰা যায় তৰপ তৰপকৈ আমি খেতি বাতি কৰিব পাৰোঁ
হয়
এই তেনেকুৱা এটা ভাবিছোঁ মানে মই এই ইয়াত যদি দুবিঘানমান পালেও টাউনৰ ওচৰে পাজৰে অলপ মাটিটো উঠাই লয় মানে গাঁৱৰ পৰা যে তিয়া সেই গোবৰ সাৰবিলাক আনিব লাগে ভালদৰে
হয় হয় তেনেকে কৰিব পাৰিলেতো বুলে সুবিধা হয়
এইবিলাক যদি ফাৰ্মিঙো কৰা হয় তেতিয়াও ভাল হ'ব
হয় হয়
এতিয়া মানে কি আমাৰ ধেমা এই আমাৰ জিলাখনকে আমি মানে নিজে জোৰাব পৰা নাই ক'ৰ পৰা চবজি কি হয় চাপ্লাই আহি যায়
বহুত দূৰৰ দূৰৰ পৰা আহে মেডিচিন লগোৱা
হেই এইবোৰতো আজিকালি ৰং চং দিয়া ওলাইছে বুলি কৈছে বিলাহীবোৰতো ইয়াততো নহয়েই বিলাহী চাচোন বিলাহী মানে বস্তুটো প্ৰত্যেকতো ঘৰতে প্ৰ প্ৰত্যেকখন ঘৰতে প্ৰয়োজন প্ৰত্যেকতো সাজতে হয় নাই
হয় হয় হয়
এইটো মানে প্ৰয়োজনীয় বস্তু চাওক মানে কিন্তু এই বস্তুটো কিন্তু জোৰাব পৰা নাই সঠিকভাৱে কৰা এইটো চাপ্লাই আহে কৰ'বাৰ আহে পাত্তা নাই এসপ্তাহ তিনিদিনমান তলেই গেলি পচি নিজে মৰি যায়
আৰু ঘৰত ফ্ৰিজো নাই এতিয়া বেছিকে চব্জিও আনিব নোৱাৰি
নোৱাৰিতো উম এ বেয়া হৈ যায় এইবোৰ মানে কেমিকেল দিয়েতো বহুত মানে দুদিন তিনিদিনতে ডাঙৰ কৰাই দিয়ে
হয় হয়
কিন্তু ঠিক তেনেকোৱাকে ডাঙৰ কৰিব পাৰি কৰাব পাৰি আমাৰ এই ফাৰ্মিং বিলাক জৈৱিকভাৱে কৰা বিলাকো তেনেকেই পাৰে মই এতিয়া কৰি চাইছোতো নিজে মানে তাত অলপ যদি একঘণ্টা দুঘন্টামান লাগি দিয়ে নহয় সাৰবোৰ নতুনকৈ গুৰিত দি দিব লাগে দুদিনৰ পিছত আকৌ সেই চেঞ্চৰ ধুনীয়াকে আহে এই ফল মানে এদিন এৰি এৰি দিলেই হ'ল চৌব্বিছ ঘণ্টাই সি ডাঙৰ হৈ যাব তেনেকোৱা হয় উইডাউট মে মেডিচাইনতে তেনেকোৱা হয় মেডিচিন দিলেতো কেনেকোৱা হ'ব এইটো ভাল এটো তহঁতে চিন্তা কৰিব লাগে উম উম বহুত বঢ়িয়া বস্তু এইটো তোমাৰ তেনেকে মাটি আছে নেকি খালি
হয় হয়
মাটি খালি আছে
খালি আছে
এতিয়া কি কি লগা লগাব বিচাৰিবা আছেতো বহুতখিনি
লগাম বুলি ভা ইজি হয় আৰু চাই লও আৰু আইডিয়া বিলাক
লগাব লাগে এই হম হম খেতি বাতিত মই কিন্তু সৰুৰ পৰা জড়িত মানে প্ৰায় মই ক্লাছ ফাইভৰ পৰাহে এইবিলাকৰ লগত জড়িত মানে সেইটো কাৰণে মই এইবিলাকত এক্সপাৰ্টেই হৈ আছিলো আৰু এক্সপাৰ্ট মানে নিজকে কৈছো আৰু উপায় নাই মানে নকৰে যে বাকীবোৰ মানুহ
হয় হয় কৰি চাব লাগে এতিয়া। গছ গছনিও নাই খেতি বাতিও ওচৰে পাজৰে নাই সেইটো কাৰণে গৰম।
গৰম বোৰ এইটো কাৰণেটো হৈছেতো।
খোৱাৰ কাৰণে বেমাৰ আজাৰ বেছিহে হৈছে।
উম বহুতখিনি এইবোৰ খোৱা খাদ্য বস্তুবিলাকো সঠিকভাৱে। নিজেই মানে গ্ৰথ হোৱা চব্জি খাবলৈ নোপোৱা হৈ গৈছোঁ। আৰ্টিফিচিয়েল হৈছে মানে গোটেইবোৰ
হয় হয়।
কৃত্ৰিমতাসকলে কৃত্ৰিমভাৱে প্ৰস্তুত কৰাৰ নিচিনাই হৈছে।
হয়।
তাকেইতো সেইটো কাৰণে এইবোৰৰ বিষয়ে ভালকৈ আলোচনা কৰিম বাৰু দেই।
নিশ্চয় নিশ্চয় এদিন লগ কৰিব লাগিব।
উম লগ কৰি পেলাই ভালকে চাব লাগে এইবিলাকতো আজিকালি মানে। কণ্টেণ্ট বহুত আছেতো তুমি এ আইত। সুধিলেও কি হয় এ আয়ত কিবা এটা বস্তু নাজানিলে তুমি কেনেকুৱা ধৰণে কৰিব লাগে। আৰু ক'ত কেনেকে মানে বজাৰটো কেনেকৈ দখল কৰিব লাগে এইবোৰ চব। ষ্ট্ৰেটেজিক সিহঁতে দি দিয়েতো।
অঁ মই কেইদিনমান আগত চাইছিলোঁ গুগুলত। মাৰি তাৰি এতিয়া চাব লাগিব আৰু।
কয় কিবা হ এ আয়ত চাবা এ আয়ত বহুত ভাল।
উম।
এয়াই মানে এনেকুৱা ধুনীয়াক কৈ দিব নহয় ৰ'বা ৰ'বা হল নেকি হে।
ধন্যবাদ অঁ মোৰ অলপ কাম আছে।
অঁ কাম আছে নেকিঁ ঠিক আছে পাছত কথা পাতিম ভালকে দেই হ'ব।
নিশ্চয় নিশ্চয় ঠিক আছে।
ঠিক আছে তোমাৰ পৰা তোমাৰ পৰা কাটি দিয়া ফোনটো।
ঠিক আছে।